নমস্কাৰ কি কৰি আছা?
অ এ এনে আছো ৰবা, ইমান বৰষুণ আহি আছে বাহিৰত ওলাবই পৰা নাই।
অ ঠিকেই আমিও মোৰো মানে বহুত বৰষুণ আহি আছে বৰ্তমান আমাৰ ইয়াতে।
আমাৰ ইয়াতো এই ৰাতিপুৱাৰ পৰা এই বৰষুণ অকমান কমে আৰু আহে। বাহিৰলে আজি যাবই পৰা নাই ঘৰতে সোমাই থাকিব লগীয়া হৈছে।
হয় আমাৰ ইয়াতেও তোমাৰ গমে পোৱা দেখোন গুৱাহাটীৰ থা কেনেকুৱা, তোমাৰ ৰাস্তাত পানী উঠি যাই অলপ মানে বৰষুণ দিলে আৰু অ পানী ৰাস্তাত হয় বহুত তুমি খানা পাৰাৰ কথা গমেই পোৱা কেনেকুৱা পানী যে নিউজ ত দিয়ে আছে।
প্লেট পাইয়ে আছো। অকন বৰষুণ আহিলেই ইমান খিনি বানপানী হৈ যায়, মানে আচল তে বানপানী নহ'ল, গুৱাহাটীত কাৰণ এই ন নলা নৰ্দমাবোৰ এইবোৰ এ প্লাষ্টিক পেকেট এইবোৰ পেলাই মানে কি বন্ধ হৈ গৈছে যে সেইকাৰণে মানে পানীটো ওলাই যাব নোৱাৰে, আমাৰ ইয়াতে বাৰু ইমান বানপানী নহয় বাৰু যিহেতু এই
হয় হয়, তোমালোক
কৰ নদী দং এইবোৰ আছেইয়ে সেইবোৰে দিয়ে পানীবোৰ গুচি যায়।
আমাৰ তামানে অলপ বৰষুণ দিলে মানে তোমাৰ এই নলা নৰ্দমা বিলাকত মানে কি এনেকুৱা হয়, তোমাৰ তাতে তাতে মানে এই জাবৰ জোঁথৰ বিলাক পেলায়। পানীতো মানে যাব নোৱাৰা হৈ থাকে। তোমা সেইটো কাৰণে আৰু বহুখিনি মানে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে।
উম উম।
আৰু তোমাৰ মানে অ ধৰা এ বহু খিনি ব্যয় ব্যৱসায় বা বাণিজ্যয় মানে বহু তৰ বহুখিনি সমস্যা সৃষ্টিছে।
অঁ অঁ। আমাৰ ইয়াতো বাৰু এনেই এ আমাৰ ওচৰৰ গাঁও কেইখন টো বাৰু বানপানী নহয়ে মাত্ৰ এ অকনমান দূৰতে হয় আৰু।
উম উম উ আৰু মানে তোমাৰ কেনেকুৱা হৈছে চাবা এতিয়া গুৱাহাটীত তুমি জানাই বহুতে অনলাইন অ জমেটো পাই। অ তোমাৰ ৰেপিড' এইবিলাক মাৰি চলি আছে, তেওঁলোকৰ বাবে বহুখিনি সমস্যাৰ সন্মুখীন হৈছে কাৰণ।
অঁ হয় হয়।
তেওঁলোকে যদি গাড়ী চলাব নাপায় তেওঁলোকৰ বহুখিনি লোক চান কাৰণ ফেমিলিৰোঁ কথা আছে, তেওঁলোকে সেইটো কৰি মানে খাই আছে।
উম উম, হয় দিয়া তেনেকে বহুত বেছি অসুবিধা হয় অৱশ্যে কাৰণ ওলাব নোৱাৰে ক'তো যাব নোৱাৰে। বহুত বেছি দিগদাৰ হয়।
হয় হয়। মানে বহুখিনি সমস্যাৰ সন্মুখীন হৈছে আৰু হৈছো আৰু এতিয়া বৰ্তমান।
বাকী তুমি থকা ঠাইখিনিতো ছে নেকি?
এ বহুখিনিয়ে এতিয়া মানে গাঁৱতে তোমাৰ বৰ ধুনীয়া দিয়া। কাৰণ কিছুমান জাগাতে তোমাৰ সেই পানী উঠে। ব প্ৰায় খিনি জাগাত নুঠে, আমাৰ য তুমি তোমালোকৰ যত তাৰপাছতো পানী খেতি পথাৰতি অলপমানে উঠে পানী।
অঁ অঁ খেতি পথাৰতে উম।
ৰা ৰাস্তা ঘাটত উঠিব মানে উঠে আৰু।
অ' নাই নাই ৰাস্তা ঘাটত নুঠে যিহেতু পকী হৈছে ৰাস্তা ঘাটবোৰ। এ খেতি পথাৰত। আৰু আমাৰ ইয়াতে মানে কি যিহেতু গাওঁ অঞ্চল আৰু এতিয়া যিহেতু খেতি পথাৰত পানী লাগেই দিয়াচোন।
এ সেইখিনি খেতিৰ কাৰণে ভাল হৈছে আৰু আমাৰ ইয়াতে।
উম উম। মানে বহুখিনি সমস্যাত পৰিছোতো এতিয়া।
হয় উম।
উম আৰু তোমাৰ খোৱা লোৱা বস্তুৰ কাৰণে বহুত দ। কানীয়ে দোকান খুলিব পৰা নাই তাৰ বাবে বহুত সমস্যাৰ সৃষ্টি হৈছে। আৰু আমাৰ বানপানীটো এটা জ্বলন্ত সমস্যা গম পোৱা নে।
উম হয়।
অ আৰু ধৰা মথাউৰি ভাঙি।
অ' কিছুমান ঠাইততো বাপৰে বহুত বেছিও অনিচ। ট হয়, যিবোৰ মানে ঠাইত এই নদীবোৰ কাষতে থাকে মানে। কিছুমান মানুহ এই নদীৰ পাৰত। তে বহ মানে কি ঘৰ- চৰ বান্ধি পেলাই থাকেতো।
উম।
তেওঁলোকৰ কাৰণে মানে বহুত এই বাৰিষাৰ বতৰ খিনি মানে বহুত বেছিয়ে বেয়া।
উম হয় হয়।
কাৰণ নদীৰ মথাউৰিবোৰ ভাঙি যায়।
উম।
ভাঙি গ'লেতো বানপানী হবয়ে সেইখিনি মানুহৰ মানে বহুত খিনিয়ে মানে কি অসুবিধা হয়।
উম উম হয়। আৰু মানে তোমাৰ ধৰা আৰু মথাউৰি ভঙাৰ ফলত মানে তোমাৰ খেতি পথাৰ বোৰো নষ্ট কৰে।
উম উম।
মানে বহুখিনি সমস্যাৰ সৃষ্টি হয় আৰু
উম উম হয়।
তাকেতো আৰু মানে কি মথাউৰিবোৰ। সেইটো এতিয়া ভালদৰে বান্ধিৰে বান্ধিলে ভাল লাষ্টত এনেও চৰকাৰৰ ফালৰ পৰা ঠিকে পইচা পাতি পঠিয়াই দিয়া চোন কাম খিনি কৰিবলৈ। আমাৰ মাজতেহে মানুহবোৰে খেলি মেলিও কৰে।
মানে ঠিকাদাৰ বিলাকে আৰু তোমাৰ বহুত হেৰি কৰে।
তাকেইতো এবাৰতে কাম খিনি কৰিলে আৰু ভাল নহলে আৰু বছৰে বছৰে এইবোৰ উম মানে কি বান্ধি থাকিব লাগে।
সেয়ে একে বেছি দিগদাৰ দিয়ে হয় মানুহখিনিৰো কষ্ট হয়।
হয় হয় মানে ধৰা আৰু ইয়াৰ পৰা ধৰা আমাৰ বানপানী হোৱাৰ পাছত ধৰা আমি যিবিলাক ছাত্ৰ ছাত্ৰী আছে। আৰু তেওঁলোকৰ ধৰা। শুকান কাপোৰ খাদ্য বা মমবাতি চাবোন পানী ব বা সংগ্ৰহ কৰি মানে শিবিৰলৈ নিব লাগে আৰু সকলোৱে ধৰা। য'ত বানপানী উঠে।
উম আৰু মানে তেনেকুৱা হ'লে আৰু আমাৰ। যিসকল মানে কি। ল'ৰা ছোৱালীয়ে স্কুল লৈ যায় বা কলেজ লৈ যায়। তেওঁলোকৰো বহুত খিনি দিগদাৰ হয় কাৰণ তেওঁলোকৰ পঢ়াখিনি পিছ পৰি যায়।
উম উম। আৰু ধৰা তোমাৰ নদীৰ আমি নদীবিলাকত মানে ধৰা মথাউৰিত। বা শক্তিশালী ধৰাৰ বহুত। ষ্ট্ৰংকে মানে আৰু মাথাউৰি নিৰ্মাণ কৰিব লাগে বা আৰু নদীৰ পাৰত মানে তোমাৰ গছ। পুলি ৰোপণ কৰিব লাগে।
অ অ।
ব অ বনাঞ্চল ধ্বংস কৰিব নালাগে।
উম উম। নদীৰ পাৰত আচলতে গছ পুলি ৰূপ পন কৰিব লাগে কাৰণ গছবোৰ যেতিয়া ডাঙৰ হ'ব তাৰে শিপা বোৰেতো, মানে গৰাখহনীয়া হোৱাত মানে কি বাধা দিয়ে আৰু। তেতিয়া কমকৈ গৰাখহনীয়া হয়।
আৰু তোমাৰ মানে আগতিয়াকৈ সতৰ্ক বানি হ'ব লাগিব আৰু ত ধৰা, মানুহে যাতে নিৰাপদ স্থান লৈ, হ' বানপানী হোৱাৰ লগে লগে যাবা তৎক্ষণাত দুবি যাব পাৰে।
অ অ।
উম।
ত' আমাৰ বেছিভাগ ধেমাজি ছাইডত বেছিকৈ হয় বানপানী কাৰণ ঠাইবোৰ বহুত, দ দ মানে দ মাটি সেই কাৰণে।
হয় হয়।
বহুত দ ঠাই সেই,
উম বহুত, উম হয়।
বাকী আমাৰ এইটো চাইডে বাৰু ইমান নাই যিহেতু ঠাই বোৰ ওখ ওখয়ে হয়। বানপানী সোনকালতে নহয় আৰু ওচৰতো যিহেতু নদী নাই।
উম।
যিখিনি ঠাই উম মানে কি আমাৰ পৰা মোটামুটি দ। কিলো মান দূৰত নদী এটা আছে, তাৰে নদীৰ পাৰত যিখিনি মানুহ আছে আৰু। সেইখিনিয়ে মানে কি বহুত বেছিয়ে অসুবিধা হয়।
হয় হয়। আৰু তোমাৰ,
লৈ যায়।
উম উম, আৰু তোমাৰ ধৰা মানে কিনো। কোৱা এতিয়া বৰ্তমান মানে ধৰা এই, বনা বন মানে ধ্বংস কৰা বাবে মানে মাটি সহজোগ। ক হয় আৰু বা নদীত পুলি তোমাৰ জমা হয় হয়, বা ফলত নদী। নদীত তোমাৰ গ মানে গভীৰতাতো কমি যায়, বা অলপ বেছি বৰষুণ। হলে তোমাৰ নদী উপচি পৰে। আৰু আ জলবায়ুৰো পৰিৱৰ্তনৰ গুৰুত, গুত্বপূৰ্ণ কাৰণ আছে ধৰা। আগৰদৰে তোমাৰ বৰষুণ সময়সূচী নাথাকে। এতিয়া অতি কম সময়ৰ ভিতৰতে মানে অত্যাধিক বৰষুণো তোমাৰ হয়। যাৰ ফলত তোমাৰ হঠাতে মানে নদী হওক বা, অ তোমাৰ পথাৰ এইবিলাক মানে তোমাৰ তৎক্ষণাত ভাবে মানে তোমাৰ পানীটো বাঢ়ি যায়।
হয় দিয়া, আৰু সেই তোমালোকৰ সেইখিনিততো মানে কি গুৱাহাটীত বুলি ক'লেতো খানাপাৰা সেইখিনিততো বহুত - খিনি অকনমান বৰষুণ আহিলে বানপানী উঠি যায়।
হয় হয়। আৰু তোমাৰ মানে কেনেকুৱা ধৰা চাবা, যেতিয়া বানপানী হব ধৰা গাঁও অঞ্চলত প্ৰথমে মানে তোমাৰ এই কৃষক সকলে মানে অ যিবিলাক খেতি কৰে ধান মৰা পাত শাক পাচল সৰি মানে সকলোবোৰ ডুবি যায়, বহুত লকচান হয় আৰু আৰু আৰু ধৰা বহুত কৃষকে মানে ঋণ লৈ তোমাৰ খেতি কৰে। বা বানপানীৰ ফলত তেওঁলোকে বাবে আৰ্থিক অৱস্থা মানে অতি দুৰ্বল হৈ পৰে যেতিয়া বানপানী যাব, ধৰা আৰু কেৱল তোমাৰ হেৰি কৃষিয়ে নহয়, তোমাৰ অ মাছ পালন, হাঁহ কুকুৰা পালন, গ ৰু পালন কৰা লোকসকলে মানে বহু ক্ষতি হয়, বা বহু পক্ষী বানৰ পানীত উটি যায়, সেনকে মৃত্যু মৃত্যু মুখত পৰে, আৰু বানপানীৰ ফলত বি - দ্যালয় মহাবিদ্যালয় বা চৰকাৰী কাৰ্যালয় বজাৰ আদিও বন্ধ থা থব লগা হয়, বা বহুত দিনলে মানে শিক্ষা ব্যৱস্থাটো মানে অ বন্ধ হৈ থাকে।
সেইয়েতো তেতিয়া মানে কিবা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া খিনিত পিছ পৰি যায় আৰু।
উম। আৰু তোমাৰ ধৰা অ বহুত ঠাইত মানে কেনেনা সেন হয় চিকিৎসক বা ঔষধ সময়ত নাপায়, ধৰা যিস কল বেমাৰ হয়, মানে অতি মানে সমস্যাত পৰি যায় আৰু।
উম উম, কাৰণ গাওঁ অঞ্চল বিলাকত এইটো মানে কি সমস্যাটো বেছিকৈ দেখা যায়। কাৰণ ওচৰত যিহেতু মানে কি হস্পিতাল বা ফাৰ্মাচি এইবোৰ নাথাকে বা এ কিছুমান অঞ্চল বহুত বেছি পিছপৰা থাকে। সেইবোৰ অঞ্চলৰ আচলতে যদি যিটো বানপানী হয় এইবোৰ অ বেমাৰ আজাৰ হ'লেও বহুত বেছিয়ে দিগদাৰ হয়।
হয় হয়।
উম।
উম দেয়াতো ঠিকেই আছে বাৰু, ভালে লাগিল মোৰো কথা পাতি।
অ অ মোৰো ভালেই লাগিল হ'ব ইয়াতে দে।